হয় বন্ধু আহ শুনিছো দিয়া শুনিছো। অ' কি কৰিছিলা বোলো?
অ' ঘৰতে আছিলো ৰবা অলপমান মানে এ জিৰাই আছিলো ভাত খালোঁ।
অ', হয় হয়। অ' নিশ্চিয় খালোঁ ৰচোন খাই পেলাই তাকেই জিৰাই আছিলোঁ ৰ'বা।
অ' অ'।
আজি মানে মানে। ইফালেদি আহি থাকোতে আজি মানে এটা মানে সেই দেখা পালো প্ৰদূষণৰ ওপৰত মানে এটা। এটা চিন্তা আহিল তাকে মই তোমাল লগ আলোচনা কৰিম বুলি ভাবিলো।
অঁ অঁ হয় অঁ ভালেই ভাবিছ খুব সুন্দৰ ভাল বিষয় কদোখন লৈছা তুমি বৰ্তমান মানে খুব এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ এতিয়া আমাৰ গোলকীয় উষ্ণতাটো বৃদ্ধি পোৱাৰ কাৰণটো প্ৰদূষণীয় বুলিয়েই ক'ব পাৰি।
উম তাকে তাকে প্ৰদূষণ ইমান বৃদ্ধি পাইছে আজিালি সকলো প্ৰান্ত মান চলিবই টান আ হৈছে মানুহৰ।
হা
মানু চলিবই টান হৈছে। এই প্ৰদূষণৰ ইমান মানে বৃত্তি সকলো ক্ষেত্ৰতে হওঁক। হয় হয়। হয়। সেইটো কাৰণে এই আজি নদী এটাও দেখা পালো মানে ইমান মানে পানীতটো ইমান কলা নিচিনা হৈছে প্ৰদূষণৰ কাৰণে মানে মানুহে য'তে ত'তে এইবোৰ প্লাষ্টিক সমূহো নলা-নদমা জাবৰ জোথৰ মানে পেলাই পেলাই অতি মানে বেয়া দৃশ্য কৰি থৈ দয়া মানে কিন্তু মানুহে
ত কিন্তু এই আমাৰ অঞ্চল এটা আছে মানে ইফালেদি আমি যেতিয়া মানে মহানগৰীৰ ফালে ওলাই যাওঁ তেতিয়া মানে। ফপা দি যাব লগা অৱস্থা হৈ যায়। ইমান মানে লেতেৰা কৰি থৈ দিয়ে নহয়।
অঁ ঠিক কথা কৈছা এনেকুৱাও অৱস্থা মানে বিৰাট বেয়া অৱস্থা হয়। এ ইমান প্ৰদূষণ বাঢ়ি গৈছে। সেইবিলাকৰ ফালৰ পৰা
দবাই দিয়া
অ' প্ৰদূষণ মানে কি আৰু সেই মানে যিবোৰ আমাক প্ৰকৃতিক ক্ষতি কৰে, সকলোক্ষেত্ৰতে সেইবিলাকে হৈছে প্ৰদূষণ আৰু, হয় নাই?
হয় হয়। না ইয়াৰ প্ৰধান কাৰণ কিনো মানে
অ' অ', অ অ কাৰণ প্ৰথমতে এ মানুহ বুলিয়ে ক'ব পাৰিম, মানুহ। প্ৰথম কাৰণটো মানুহে মানে প্ৰথম আৰু অন্তিম কাৰনে মানুহ মানুহৰ ফলত মানে এনেকুৱা এনেকুৱা মানে প্ৰদূষণ হৈ আছে। তুমি মানে এই কলা-কাৰখানা এইবিলাকো চাবাচোন মানে ইমান মানে, ধোৱা পৰ্যন্ত সেই এইবিলাক আদি সমূহ হৈ যায়, মানে কি আৰু এই বায়ু প্ৰদূষণটো ইমান বৃদ্ধি পায়, মানে উশাহ-নিশাহ লোৱাত মানে আমাৰ ক্ষতি হয়। মানে অ' হাওঁফাওঁবিলাকতো কষ্ট হয়। আমাৰ সেই উশাহ ল'লে। অ'। অ সেইটো কাৰণত মানে কি আৰু সেই এইবিলাকৰ কাৰণে মানে সকলো আমাৰ প্ৰদূষিত হৈ যায় আছে কিন্তু। অ তুমি কি ভাবিলা কোৱাচোন
মইয়ো সেইটোৱেই তোমাৰ কথাখিনিৰ লগত একমত আৰু মানে কল কাৰখানাৰ পৰা ওলোৱা নিৰ্গত হোৱা ধোৱা ক'লা ধোৱা তাৰ পাছত গাড়ী মটৰৰ পৰা ওলোৱা কাৰ্বন মনক্সাইড হয় সেইবোৰৰ
উ
বায়ু মণ্ডল দূষিত কৰাৰ লগতে আকৌ মানে যিবোৰ জাবৰ জোথৰ আছে কল কাৰখানাৰ অলাগতিয়াল পেলনীয়া পদাৰ্থ সেইবোৰ আকৌ নদীত পেলাই দিয়ে। যাৰ ফলত মানে নদীৰ মাছ কাছ এইবোৰত বহুত প্ৰভাৱ পৰে পানীও প্ৰদূষিত
হয় হয় হয়
ধৰা প্লাষ্টিক বোৰ এতিয়া মাটিত পেলাই সেইবোৰটো পচি নাযায়। বছৰ বছৰ দিন ধৰি পচি নাযায় গতিকে মাত উৰ্বৰা শক্তিও মানে হ্ৰাস কৰে যাৰ
ঠিক কথা
নহয় এতিয়াতো মানে প্ৰায় গছ গছনি কাটিয়ে আছে
অ এইবোৰৰ কাৰণে মানে কি বায়ুতো নোহোৱা হৈছে সেইকাৰণে বায়ু উষাহ মে বতাহ আজিকালি নবলে দেখো মানে আজিকালি দেখি চাই চাগে বতাটো খুব কমকে বলে এই গছ প্ৰদূষণ মানে এইবিলাক নাই নাই নাই নাই মুকলি একেবাৰে বতা নাই সকলো ধোঁৱা সেইবিলাকে ফলত সেনেকে আহে এতিয়া মানে কি গাঁও অঞ্চল গাঁৱে গাঁৱ গ'লে মানে ধুনীয়া ধুনীয়া মানে মুকলি বতাহ এটা আহে মানে অ নিজকে নিজে ইমান ভাল লাগিছে শৰীৰটো ইমান ভাল লাগি যায় কিন্তু আজিৰ দিনত মানে কি এইবিলাক অ মন টন ভাল লাগি যায় মানে আজি ইয়াতে মহানগৰীত কিন্তু একেবাৰে মানে বুক কৰিব নাযায় কিন্তু।
তাকেইটো হয় বহুত সমস্যা
অ
আৰু গছ গছনি আৰু বনাঞ্চল বিলাক মানে মানে কিছুমান দুষ্ট চক্ৰই কাটি আছে ধ্বংস কৰি আছে তাৰ ফলত মানে আমাৰ পৰিৱেশটো মানে ভাৰসাম্য মানে হেৰুৱাই পেলাইছে
অ সেইকাৰণে মানে কি প্ৰশাসনে মানে কি কঠোৰ এটা নিৰ্দেশ মানে হে কৰিব লাগে।
ব্যৱস্থা ল'ব লাগে।
ইয়াৰ বিৰুদ্ধে ব্যৱস্থাৰ মানে কঠোৰ ব্যৱস্থা লব লাগে এইটো
অ'। আৰু তুমি কি ভাবা? আমাৰ এতিয়া পৰিৱেশটো যদি অ' আগৰ মানে ভাল হুচ হুচ সুস্থ এক পৰিৱেশ আমি গঢ়ি তুলিব লাগে। তে
অ' আমি সকলো নিয়ন্ত্ৰণ টা কৰিব লাগিব। প্ৰথমতে নলা-নৰ্দমা সেইবিলাক মানে নিজৰ সেইবিলাক কৰিব নালাগে। নিজ ঘৰত মানে গাত এটা মানে সেইবোৰো কৰি পেলাই, খান্দি ফালে, সেইটোক মানে সেনেকে পুতি থ'ব লাগে। বা আজিকালি বিভিন্ন ধুনীয়া ধুনাক মানে, এই সেই আৰু যাব নিয়া গাড়ীসমূহ ওলাইছে প্ৰশাসনে মুকলি কৰিছে পৌৰনিগম। সেইবিলাকে মুকলি কৰাত সেই তাতে সেনেকে কৰিব লাগে। তেওঁলোকে মানে এটা নিৰ্দিষ্ট জেগাত মানে পেলাই আহে য'তে ত'তে এনেকে নকৰে, এইটো মানে এটা ভাল পদক্ষেপ লৈছে কিন্তু তাৰে বৃ বিষয় সেইটো ভাল লাগিছে আৰু সেই আৰু দুই নম্বৰ কথা মানে কি, এইবোৰ মানে লেতেৰা-পেটেৰা কৈ থাকিব নালাগে। তুমি আজিকালি দেখিবলৈ পোৱা যে আনৈ পিকাই ফুৰে, এই য'তে-ত'তে ৰাস্তা ঘাটসমূহ যৰ ফলত মাৰ এইবিলাক প্ৰদূষিত হয় বেয়া দেখ কি, এতিয়া কোনোবা এজন মানে বিদেশী মানুহ এজন আহিলে এনেকুৱা মোৰ দেখিলে মানে কিমান লাজৰ কথা হব, আমাৰ অসমখনে এনেকুৱা দেখিল অ। সেইকাৰণে মানে কি মানুহে নিজৰটো নাভাবি মানে সকলো ক্ষেত্ৰত মানে হে
উম - উম, হয়। আৰু এই কি কয়, এতিয়া তুমি কি হয়, বৃক্ষ ৰোপন কাৰ্যসূচীৰ দ্বাৰা আমি আমাৰ পৰিৱেশখন সেউজীয়া কৰিব পাৰিম নে?
অ নিশ্চয় পাৰিম নিশ্চয় নিশ্চয় অ নিশ্চয়। আমি মানে সকলো যদি পদক্ষেপ
কাৰণ কিয় মানে মই আমাৰ এই কেইদিনমান আগত যে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী পাঁচ জুন তাৰিখে সেইদিনা মানে পৰিৱেশ দিৱস উপলক্ষে মই প্ৰায় তিনিশজোপা মান গছ পুলি ৰোপন কৰিছো বিভিন্ন ঠাইত। আৰু সেইবোৰ মানে এতিয়া চোৱা -চিতা কৰাৰ দায়িত্ব তাৰে স্থানীয় লোকক দি আহিছোঁ। কিন্তু অকল বৃক্ষৰোপন কাৰ্যসূচীৰ দিনাই আমি বৃক্ষৰোপন কৰিলে তোন হব।
উম, ঠিক কথা - কথা কৈছা। অ' হয় - হয়, ঠিক কথা। অ' ঠিকে - ঠিকে, আমি চোৱাচিতাতে কৰিব লাগিব মানে সেইদিনা ফটো চৰ্চাত মানে এইবিলাক কৰিলে নহব। মানে দি সদায় মানে প্ৰতিদিনে চাই থাকিব লাগিব, পানী দিব লাগিব। বা সেনেকে ছাগলী নোপোৱাকে সেইবিলাক সকলো সেইবিলাক কৰিব লাগিব। লাঠিসমূহৰ মেনকে মানে সকলো মানে চোৱা -চিতা কৰিব উচিত কিন্তু তেতিয়াহে মানে বৃক্ষটো ধুনীয়া হৈ ওপৰলৈ উঠি যাবই। মানে তাৰপিছত ফল দিয়ে, বতাহ দিয়ে। তেওঁলোকক মানে আমি যত্ন কৰিব লাগে এইবিলাকক।
এতিয়া জীৱ জন্তু মানে হাবি পাৰ গছ- গছ এতিয়া মানেকুৱ মানুহে মানে দখল কৰি কাটি চাফ- চিকুণ কৰি তাত ঘৰ পাইছে এতিয়া তেওঁলোক ক'ত যাব তেওঁলোক ৰাজপথলৈও কিছুমান ওলাই অহা মই
ঠিক কথা। অ' শুনিছোঁ - শুনিছোঁ - শুনিছোঁ মানে কাৰ শিক্ষা মানে ওচৰতো মানে পাহাৰৰ ওচৰৰ ফালে মানে নাহৰফুটুকী বাঘসমূহ এনেকে এইসমূহ মানে ওলাই অহা শুনিছো মই, ওলাই থাকে ওলাই থাকে মানে মানুহৰ কাৰণেও বি পদ কিন্তু মানুহে মানে পাহৰি যায় কি মানুহে জগৰীয়া সেইবিলাকৰ কাৰণে হয় নে নহয়?
হয় তেওঁলোকে থকাক যদি কাঢ়ি লয় তেওঁলোকে যাব।
অ সেইটোতো, আৰু আজিকালি এইটো দেখিবলৈ পাইছে শব দ প্ৰদূষণ কিমান হৈ আছে?
বহুত শব্দ প্ৰদূষণ হৈ আছে। এই যে কল কাৰখানাৰ পৰা বিলাক আৰু মেচিনবোৰ যে ইমান শব্দ বা মেচিন মানে গ্ৰীল মেচিনক বৰিং মেচিন বাপৰে ইমান শব্দ হয় কি কবা
কাণৰ মানে একদম বিৰাট ক্ষতি কৰে এইবিলাক মানে আৰু ৰাজপথত ওলাই গ'লে তোমাৰ এই গাড়ীসমূহ মানে বাইকস মূহ ইমান ইমান মানে ই আৰু হৰ্ণ দি থাকিব বা ইমান ইমান হয় অ। মডিফাই কৰা সেনেকে কৰি পেল, ইমান ইমান মানে শব্দ হয়। মানে বৃদ্ধ মানুহ, সৰু ল'ৰা -ছোৱালী সেইবিলাকৰ কাৰণে মানে বিৰাট অ। আমাৰে ইমান তাল মাৰি যায় কিন্তু এই বৃদ্ধৰ মানুহৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে মানে অতি বিপদ এইবিলাকক। সেইবিলাক মানে কি আজি মানে সেই পদক্ষেপ লব লাগে আহ প্ৰশাসনে লৈ আছে বাৰু। নোলোৱা নহয় মই এই দু এটা বা তৰি শুনিবলৈ পাইছো যে ভাল ভাল পদক্ষেপ লৈ আছে এইবোৰৰ কাৰণে। মানে গাড়ীবোৰ গাড়ীসমূহ মানে যোগ কৰি থোৱা হৈছে। এইবিলাকৰ কাৰণে ভাল কৰিছে সেইটো ভাল হয় প্ৰদূষিত মানে কম প্ৰদূষিত হ'ব তেতিয়া
আৰু এই মাটি প্ৰদূষনৰ ফলত ই কৃষি খেতি বাতিৰো মানে কিন্তু যথেষ্ট ক্ষ ক্ষতি হয় কাৰ মানে মই এবাৰ গাঁৱত মই থাকোতে দেখিছো, এই মাতে তাতে মাটিটো মানে ভাল নহলে খে তোৰ মাটি বৰ ভাল নহয় মানে ভবা মতে ধৰা শস্যবিলাক মানে বা সি নাহে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হয় তুমি কি
অ ঠিক ঠিক কথা কৈছা মানে কি আমাৰ যেতিয়া ভাল নহয় তেতিয়া মানে কৃষকৰ এটা বৃহৎ মানে সেই আৰু মানে লোকচান হয়, অ চিন্তা বহুত বৃহৎ চিন্তা আৰু তাৰোপৰি আমি ফলসমূহ এইবিলাক মানে পাই থাকিব নোৱাৰিম মা নে যাৰ ফলত মানে অধিক দাম হৈ যাব সেইবিলাকৰ কাৰণে, দুষ্ট চক্ৰ সেইবিলাক মানে বেছিকে এই লাভ পাব সেইটো কাষৰ কাৰনে মানে প্ৰদূষিত হোৱাৰ কাৰণে মানে এটা বৃহৎ বৃহৎ ক্ষতি হয় কিন্তু।
ঠিক কৈছা হয়।
এই ধানসমূহ যিবিলাকে হওঁক বা ফলসমূহ
উম।
প্ৰদূষিত হব নালাগে সেই আৰু।
হয় হয় ঠিকেই।
অ, তেনেহলে বন্ধু আজি প্ৰদূষণৰ ওপৰত মানে ভাল লাগিল কথা পাতি তোমাৰ লগত নজনা কথাও জানিলো তোমাৰ পৰা
অ ভাল লাগিল বৰ ভাল লাগিল তোমাৰ লগত আলোচনা কৰি লৈ বি
বাৰু, ঠিক আছে বাৰু পুনৰ কথা পাতিম আমি। অ ঠিক আছে বাৰু অ অ হয়।